হেল্লো', শুনিছো শুনিছো অ' মোৰ মাতটো শুনিছা নে?
অ' শুনিছো শুনিছো।
এইয়া তোমাৰ কি কৰিবা এনে বিচনাতে অকন বাগৰি আছো। অ'। তুমি কি কৰিছা?
এ মইয়ো তোমাৰ এনেই শুইয়ে আছিলো। ভাত পানী খালা নাই? ভাত পানী খালো খালো। এই অকনমান আগত খাই উঠিছো। অ' অ' অ', তুমি খালা? এই ম‌ইয়ো খালো খালো বাৰু দেই।
অ।
তাকে। বাকী খবৰ -খাতি কোৱাচোন। খবৰ খাটি আছো আৰু, ভালেই। অ, অ, তোমাৰ কেনেকুৱা? এই মোৰো ভালেই। ভালেই বাৰু দেই। তাকে বাকী ঘৰত খবৰ কোৱাচোন। ঘৰৰ খবৰ, ঘৰৰ এ আছে আৰু মাঁহত তেনেকে ভালেই আৰু বেয়া নহয়। অ, অ, অ তোমালোকৰ ঘৰৰ কেনেকুৱা খৱৰ? আমাৰো সেই ঘৰৰ ভালেই বাৰু দেই খবৰ। তাকে তুমি, কথা এটা লক্ষ্য কৰিছা নাই বাৰু এতিয়া? আমাৰ এতিয়া, তোমাৰ, এই ৰাস্তা পদূলি বিলাকত তোমাৰ গোটেই জীৱ-জন্তু হাতী-চাতি এইবিলাক ওলাই আহিছে নহয়।
ওলাই আহিছে হয়।
অ, তুমি আচলতে এই এতিয়া যে তোমাৰ ৰাস্তাত যে এক্সিডেণ্ট হৈছে। হয় তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ জীৱ, জন্তু বাঘ সিংহ, এইবিলাক ওলাই আহিছে হয় নহয়? এতিয়া তোমাৰ মানুহক আচলতে আক্ৰমণ কৰিছে সেই জন্তুবিলাকে। আচলতে তোমাৰ এই আচলতে আক্ৰমণৰ তুমি মূল কাৰণটো কি বুলি ভাবা?
হয় এতিয়া মূল কাৰণতটো কবলৈ গ'লে এতিয়া তুমি ভাবিবা আমাৰ সেই সেইফালে এখন ডাঙৰ পাহাৰ আছিলে দেই -হেইটো মানে মই প্ৰেক্টিকেলি দেখিছো কথাটো।
হয় হয় পাহাৰখন মানে ধৰা আজি এসপ্তাহ মান আগত কি হল এটা মানে ধৰা কোম্পানী বহোৱা কথা আছিল।
সেই জেগা কনত, সেইটো কাৰণে মানে কি হ'ল তাৰ পৰা কেইজনমান ব্যক্তি
পঠিয়ালে হয় হয় পঠিয়াই পেলাই কি কৰিলে মানে সেই পাহাৰটো আধা আধি
মানে কাটি আদাই কৰি দিলে জেচিপি লগালে ফকলেণ্ড লগালে তাৰ পৰা পাহাৰটো মানে আধা আধি কাটি ই মানে ধ্বংস কৰি দিলে।
অ', এতিয়া সেইফালৰ আমি যদি চাও পাহাৰটো যে তেওঁলোকে ধ্বংস কৰিলে হয় হয়। এতিয়া পাহাৰততো আমি জানো বিভিন্ন জীৱ জন্তুৱে বাস কৰে হয় হয় এতিয়া
ধৰা তুমি কলাই যে আমাৰ ৰাস্তা পদূলিলৈ বিভিন্ন জীৱ জন্তু ওলাই আহিছে। বাঘ হওক সিংহ হওক বা আমাৰ মানে সাধাৰণতে দেখি থকা আমাৰ যিটো জীৱ জন্তু ধৰা হাতী এতিয়া তেওঁলোকৰো টো কোনো বেলেগ ভাৱে আমাৰ নিচিনা কৈ মানে বাসগৃহ নাই, তেওঁলোকৰ নিজৰ বাসস্থান এটাই সেইটো হৈছে জংঘল বা পা পাহাৰ পৰ্বত
পাহাৰ পৰ্বত হয় হয় সেই সমূহতে মানে সেই জীৱ জন্তু বিলাকে বাস বাস কৰি পিনে জীৱনটো কটাই আছে কটাই আছে হয় তেতিয়া সেই ক্ষেত্ৰত যদি আমাৰ এই মানুহ বিলাকে। তেওঁলোকৰ যদি নিজৰ বাসস্থানটো কাটি ধ্বংস কৰি দিয়ে সেই পাহাৰবোৰ যদি ধ্বংস
ধ্বংস কৰি দিয়ে।
হয় হয় সেই মানে জীৱ জন্তু সমূহৰটো কোনো বাসস্থান নাথাকিব নাথাকিব নাথাকিব। থাকিব হয় এওঁলোকে কি কৈছে এতিয়া পাহাৰটো যে কাটিলে হয় তেতিয়া মানে যিমান যি হলেও এতিয়া মানুহ এজনৰ যদি আমি ঘৰটো ভাঙি দিও ভাঙি দিও হয় সেই মানুহজনে নিশ্চয় ভয় খাব। ভয় খাব।
সেই ক্ষেত্ৰত মানে সেই মানুহজন সেইটো ঘৰত দ্বিতীয়বাৰ থাকিবলৈ চিন্তা কৰিব লাগিব। সেই ক্ষেত্ৰত সেই জীৱ জন্তু বিলাকৰো একেই অৱস্থা হৈছে। যিহেতু মানে সেই জীৱ জন্তু বিলাকৰ ঘৰ বোৰ ভাঙি দিছে।
হয় বা কাটি পেলাইছে হয় হয়
সেইকাৰণে মানে সেই জীৱ জন্তু বিলাক ৰাস্তালৈ বা আমাৰ মানুহৰ মাজ
ওলাই আহিবলৈ বাধ্য হৈ পৰিছে বাধ্য হৈ পৰিছে হয় হয় গতিকে তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কলা গম পাইছানে? এতিয়া আচলতে সেই আচলতে যিসমূহ কাৰণ জীৱ জন্তু আচলতে আমাৰ ৰাস্তালৈ আহি আমাৰ ৰাস্তা ঘাট ওলাই আহি যে মানুহক যি অত্যাচাৰ কৰিছে বা আক্ৰমণ কৰিছে হয় আচলতে ইয়াৰ আচলতে মূল কাৰণটোৱে হৈছে মানুহ এতিয়া মানুহে কি কৰিছে তোমাৰ হেই তেওঁলোকৰ যিসমূহ ঘৰ সেই জীৱ জন্তু সমূহৰ যি বাসস্থান বাসস্থান হিচাপে সিহঁতে ভাবি লৈ যিটো পাহাৰত বাস কৰি আছিলে, ইমান দিনে সেই পাহাৰটো যেতিয়া কিবা এটা কোম্পানী বহোৱাৰ লগতে কোম্পানী বহুৱাবলে হওক বা কিবা এটা যিয়ে কাৰণত নহওক তেতিয়া সেই পাহাৰটো যেতিয়া কাটিব। পাহাৰটো যেতিয়া ধ্বংস কৰিব। তেওঁলোকে আচলতে কত বসবাস কৰিব আকৌ তেওঁলোকৰ আছ থাক কিবলে একো জেগা নাইকিয়া হব আৰু তোমাৰ মেনে জীৱ জন্তু সকলৰ কি হয় তোমাৰ তো ডাইৰেক্ট এনেকে ঘৰ বুলিবলৈ নাই তেওঁলোকে তোমাৰ এ জংঘলতে থাকে আৰু আচলতে সেই তোমাৰ বহুত বহুত জীৱ জন্তু লা বাস কৰে। অ এখন জংঘল বা এটা পাহাৰত তোমাৰ বহুত জীৱ জন্তুুৱে বাস ৰে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ ধৰি লোৱা সাপ চা সাপ ভেকুলীৰ পৰা আৰম্ভ কৰি একেবাই তোমাৰ ডাঙৰ সাপলৈকে যিমান আছে আচলতে সকলোৱে সেই পাহাৰটোকে কেন্দ্ৰ কৰি নিজৰ ঘৰ বুলি ভাবি অ সেই আচলতে পাহাৰটোত বাস কিন্তু যেতিয়া আমি সেই পাহাৰটো কাটি দিম তেতিয়াটো তেওঁ যেন তেওঁলোকৰ থাকিবলৈ জেগা নাইকিয়া হ'ব। অ তেওঁলোকে উপায় নেপায় ৰাস্তালৈ আহিব লাগিব। আৰু কি গম পাইছা নাই তেওঁল এই সেইবিলাক জীৱ জন্তু বিলাকে কেলে পাহাৰত থাকে। কাৰন তেওঁলোকে সেই পাহাৰত থাকি থাকিলে তেওঁলোকে নিজকে ৰ মানে সুৰক্ষিত অনুভৱ কৰে গম পাইছা নাই অ তেওঁলোকে তোমাৰ সেই পাহাৰৰ ভিতৰত কোনো মানুহ নাযায় পাহাৰৰ ওপৰতো মানুহে নাযায় কাৰণ তাত মানুহে গ জানে যে তাত বিপদ আছে হয় তালে গলে বিপদ হব। গতিকে তালৈ কোনো নাযায় আৰু তোমাৰ জীৱ জন্তু খনিও তোমাৰ সেই তাৰ পৰা ওলাই নাহে জীৱ জন্তুও তোমাৰ তালে যাবলৈ ভয় অ মানে ওলাই আহিবলৈ ভয় কৰে।
হয় ভয় কৰে হয় গতিকে সেই মানুহ আচলতে তোমাৰ ভালকে থাকিব পাৰে হয় সেই জীৱ জন্তু সকলেও আচলতে ভালকে হয় নিৰ্ভয় থাকিব পাৰে হয় হ অপকাৰ হবই কৰিবই হয় আৰু তোমাৰ এতিয়া তাৰ যদি ম মুমাৰ বৰ এ যদি তুমি ভাঙি যা হয় মানুহ আৰু মানুহৰ খং উঠিব নিশ্চয় খাওঁ যাব পাৰে হয় একেই ঘটনা ঘটে হয় হয় ভয় কৰে হয়।
মানুহ দেখিলে জীৱ জন্তু আচলতে আঁতহি আত যায় কিন্তু তেওঁলোকৰ যেতিয়া মানুহে তোমাৰ জীৱ জন্তুৰ ঘৰখন যেতিয়া ধ্বং খ কৰিব তেতিয়াতো জীৱ জন্তুও তোমাক খং উঠিব। গতিকে তোমাৰ সেই তেনেকুৱা ক্ষেত্ৰতো কিছুমান জীৱ জন্তুৱে কি কৰে। আহি মেলি আক্ৰমণ কৰে মানুহক গতিকে সেই ক্ষেত্ৰত অকমান অকমান আমি চাব লাগে আমি সাৱধান হব লাগে আম মি আচলতে কোনোবা এটা পাহাৰ কটাৰ আগত তুমি আমি ভাবি চাব লাগে। যে সেইটোৰ পৰা কিমানৰ কিমান জীৱ জন্তু কিমান জীৱৰ আচলতে ক্ষতি হব। গতিকে আমি সেই কথাটো ভাবি চাব লাগে। কাৰণ আমাৰ এতিয়া তোমাৰ চাবলে গলে আমাৰ সেই জীৱ জন্তু বিলাক বহুত জীৱ জন্তু এনেকুৱা বিলুপ্তি পথত আছে, এতিয়া গম পাইছা নে এতিয়া আ, সেই আগৰ দিনত হাতী কিমান আছিলে হয় নে নহয়, কিন্তু তোমাৰ এতিয়াতো হাতী নাই তেনেকে প্ৰায় নে নাই অ', হাতী আজিকালি দেখিবলৈ ন নাপাওঁ আমি। গতিকে তোমাৰ হাতীও আচলতে বিলুপ্তিৰ দিশে গৈ আছে, গতিকে আমি এইবিলাক জীৱ জন্তুবিলাকক ৰক্ষা কৰিব লাগে। আৰু কি হয় মানে মানুহবিলাকে বহুত মানুহে চিকাৰিয়ে কি কৰে জীৱ-জন্তুসমূহক মাৰে।
মাৰে।
হত্যা কৰে, হত্যা কৰি সিহঁতক আচলতে হয় বেচ
হয়, হয়, হয়, গতিকে আমি সেইবিলাক আচলতে আপোনাৰ হয় আৰু এটা কথা মানে কি হয়। যেতিয়া আমি ধৰা এখন পাহাৰ নষ্ট কৰিবলৈ যাওঁ।
হয়, হয়, আমিতো এখন পাহাৰ ধৰা অকল মাটিৰে তৈয়াৰ নহয়, হয়। হয়, হয়, নিশ্চয় আমি বিভিন্ন ধৰণৰ গছ গছ পৰা আদি কৰি বন ৰক্ষা বিভিন্ন আমাৰ উদ্ভিদ থাকে, নিশ্চয় নিশ্চয় নিশ্চয় যেতিয়া আমি নিশ্চিয় জানো যে এজোপা গছে আমাৰ সহায় কৰে হয়, হয়, উাশাহ নিশাহ লোৱাত হওঁক মানে প্ৰধান হয়, হয়, নিশ্চয়, নিশ্চয় গছ, গছ, হয়। হয়, সেই ক্ষেত্ৰত আমি এখন পাহাৰ যেতিয়া কাটি নষ্ট কৰি দিওঁ, হয় হয় সেই পাহাৰখনৰ বিভিন্ন ধৰ উদ্ভিদ থাকে, উদ্ভিদ থাকে, নিশ্চয় নিশ্চয় আমি সেই পাহাৰটো কাটিবলৈ নিশ্চয় সেই উদ্ভিদ সমূহ আমি ধ্বংস কৰিব লাগিব, কৰিবই লাগিব কৰিবই লাগিব আন্টিমেন্টলি পাহাৰো কটাৰ লগে লগে তোমাৰ চৰ আচলতে ধ্বংস ধ্বংস হৈয়ে যাব হয় হয়।
তেতিয়া কি হ'ব ধৰা এতিয়া এ এজ মানে এখন পাহাৰ কাটোতে হয়তো নিশ্চয় আমাৰ এ
এশৰ দেৰশ মান গছ আমাৰ এনেই ধ্বংস হৈ যাব, হয় কিন্তু সেই ক্ষেত্ৰত মানুহে কি কয় এশ দেৰশ জোপা যদি গছ ৰুবলৈ দিয়া, হয়, তেতিয়া কিন্তু মানুহে একদম চিন্তাত পৰি যাব, হয়, নিশ অ', নিশ্চয়। গতিকে সেইটোৱে কথাখিনি আচলতে মানুহবিলাকৰ আচলতে মেণ্টেলিটিয়ে ভাল নহয়।
ভাল নহয়, হয়।
অ', এতিয়া তোমাৰ মানুহবিলাকে কি কৰে তোমাৰ অকল নিজৰ স্বাৰ্থৰ কাৰণে চাই। মানে মানুহবিলাকক আমি এতিয়া অপ্ৰিয় হ'লেওটো সঁচা কথা মানুহবিলাক আচলতে স্বাৰ্থপৰ। মানুহে কেৱল স্বাৰ্থৰ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে। তোমাৰ সেই তোমাৰ নিস্বাৰ্থভাৱে থকা মানুহ তোমাৰ খুব কমেই আৰু তেওঁলোকে সমাজখন আচলতে চেঞ্জো কৰিব নোৱাৰে মানে সেই মানুহখিনি খুব কম একেবাৰে তাকৰীয়া। যাৰ কাৰণত তেওঁলোকে মানে সেই সমাজ এখন চেঞ্জ ক কৰোঁ বুলিও আচলতে চেঞ্জ কৰিব নোৱাৰে গতিকে আমি সেই তাৰ ওপৰতে আমি জনসাধাৰণৰ মাজত সজাগতা আনিব লাগিব গম পাইছানে নাই মানুহবিলাকে তোমাৰ অ', সকলো আচলতে নিজৰ, নিজৰ বুলি ভাবিব লাগিব তেতিয়াহে আচলতে সেই আমি বনাঞ্চল ধ্বংসটো ৰোধ কৰিব পাৰিম, পাহাৰ কটা ৰোধ কৰিব পাৰিম। আৰু তোমাৰ সেই তুমি কৈছা এতিয়া পাহাৰখন কাটিলে তোমাৰ কিমান নষ্ট হয়, আচলতে আমি এখন খন পাহাৰ ধ্বংস কৰাৰ লগে লগে তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সমস্যা দেখা দিব। গম পাইছা নাই এতিয়া আমাৰ পাহাৰ এখন পাহাৰে তোমাৰ এই মৌচুমী বতাহৰ ক্ষেত্ৰতো কিমান ভূমিকা পালন হয় গতিক গতিকে সেই আমাৰ জলবায়ু এখন পাহাৰে জলবায়ু চেঞ্জ কৰি দিব পাৰে গম পাইছা নাই।
পাৰে হয়।
পৰিৱৰ্তন ঘটাব পাৰে গতিকে পাহাৰ আচলতে পাহাৰ বস্তু বহুত গুৰুত্বপূৰ্ণ, হেৰি সম্পদ আচলতে পাহাৰক আমি সম্পদ বুলি ক'ব লাগিব। ৃ প্ৰাকৃতিক সম্পদ। আমাক প্ৰদান কৰা হয়। হয় হয়। এতিয়া তুমি এখন পাহাৰ ধ্বংস কৰাৰ লগে লগে তুমি কৈছা তাত গছ লোতা বিভিন্ন ধৰণৰ তোমাৰ অ জীৱ আৰু অজীৱ আচলতে দুইটা বস্তুৱেই আমাৰ ধ্বংস হব। আৰু তাৰ ফলত কি হব আমাৰ প্ৰকৃতিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। আৰু তোমাৰ অকল এখন পাহাৰতো কটা নাই মানুহে তোমাৰ আজি আমাৰ এখন ঠাইত তোমাৰ এখন পাহাৰ কাটিছে আৰু দছখন ঠাইত দছ খন পাহাৰ কাটি। তোমাৰ যেতিয়া তোমাৰ দছখন ঠাইত দছখন পাহাৰ কাটিব তেতিয়া তোমাৰ প্র প্ৰকৃতিৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিব আৰু সেইকাৰণে আসি আজিকালি তোমাৰ যি গোলকীয় উত্তাপ বাঢ়িছে। তোমাৰ এতিয়া গৰমৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাই গৈছে। এতিয়া তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহিছে। এই ঘপককৈ ভূমিকম্প আহিছে। বহুত ডাঙৰ ভূমিকম্প। ঘপককৈ বানপানী আহিছে। আচলতে এইবিলাকৰ কাৰনেই হৈছে আচলতে আমি মানুহ। হয়। মানুহে যি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ কৰি আছে, সেই তাৰ ফলতে আচলতে আমাৰ এই এনেকো তেনেকুৱা ধৰণৰ প্ৰকৃতিৰ যিবিলাক সমস্যা সেই ডাঙৰ ডাঙৰ সমস্যাবিলাকে দেখা দিছে। দেখা দিছে। গতিকে আমি এই অলপ মানুহ বিলাক সজাগ হব লাগে। সজাগ হব লাগিব। গতিকে সেইখিনিয়ে কথা আৰু আজি আমাৰ। পাহাৰত পাহাৰ কটাৰ পৰা ধৰি মেলি আমি জল বায়ুৰ কথাও অলপ। পাতিলো। হয়। গতিকে আশা কৰিছো আমি কথা পাতি অ তুমিও লাভালাভ হৈছা। মইও তোমাৰ পৰা বিভিন্ন কথা জানিব পাৰিছো। আৰু মানে কি গম পাইছানে? এই কথাটোৰ ওপৰত আচলতে ইমানখিনি কথা পাতিলে নহব। ইয়াৰ ইয়াৰ আৰু আৰু কথা আছে গম পাইচানে, আৰু কথা পাতিবলগীয়া আছে। গতিকে এই বিষয়টোৰ ওপৰত আমি আকৌ এদিন তোমাক গভীৰ ভাৱে আলোচনা কৰিম দেই। হয় হয়। এতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।
অঁ বাৰু হব দিয়া।
অঁ।